হেল্ল'
অ ভাইটি শুনিছা
অ শুনিছো শুনিছা নাই তুমি
অ শুনিছো শুনিছো কি কৰি আছা মই তোমাৰ এই ম যে ঘৰৰ বাদেও যাওঁ অকণমান একৈ চৰাই বা এটা আছে সেইটোতে সোমাই আছোঁ
অ অ মই এই পটকাছ এটা চাই আছিলো জুবিন গাৰ্গ আৰু ৰীতা চৌধুৰীৰ আছ্ত যে
অ সেইটো চাই এটাই কৰাই নাই নি
নহয় নহয় চাইছিলো আগতে এবাৰ চালো আকৌ আজি কিবা এটা মনত পৰিলে চাইছো
মই আকৌ ভাল পাওঁ সেইজনক
অ
সন্মানো কৰো কিন্তু মই চবতকে বেছি ভাল পাওঁ আমাৰ হেৰি হক কুচুম কৈলাচক একদম বহুত ডাঙৰ ফেন
অ মই কুচুম কৈলাসক চক ভাল পাওঁ আগত পাই মানে কৈচুম কৈলাচক ভাল পাওঁ কিন্তু জুবিন গাৰ্গ বেলেগ এটা সত্তা
এসত্তাহ সেই সত্তাটো সন্মান কৰো ভাল পাওঁ
আহ সেইটোৱে মই বহুত বহুত বেছি ভাল পাওঁ মানে মই
ন কুচুম কৈলাসক যদি তুমি শুনা সেই মান মই যিজনৰ কথা কৈছো তুমি সেইজনক যদি ভাল তেতিয়াহলে তুমি সেইজনৰ বিষয়ে বহুত খিনি জানা বা বহুখিনি জানিবলৈও বা হেৰি বাকী আছে কিন্তু সেই মানুহজনৰ নেজানিলে মানে একো ভাল নালাগে কিন্তু জানিব লাগিব সেই মানজন মানুহজন কেনেকুৱা জান নাই আমাৰ নিচিনা এজন চিম্পুল মানে একেবাৰে সহজল মানুহ খেতি খেতি কৰে সত্তৰ বিঘা মাটি খেতি কৰে এতিয়াও মই কেতিয়াবা লগ পালে জীৱনত লগ কৰিবলৈ মন আছে মানে ক'ত থাকে কি কথা গোটেই ঠিকনা জানো বাৰু কেতিয়াবা লগ কৰিব মানে এ লগ পালে মই চিঞৰি কবলৈ মন যায় এ চিঞৰি ক'ম মানে দৰা খেতি কৰিছে নাই খেতি হৈছে নে মানে একদম খেতি লগত জড়িত মানুহ
অ এই কুচুম কৈলাসৰ পটকাছ এটাত পৰিছিলে নেকি কুচুম কৈলাস
এ তোমাক তুমি যদি তাৰ যদি এটা পটকা চাই দিয়া ন তুমি গোটেই মানে তোমাৰ নিজৰ লগত তুমি বস্তুতটো মানে মিলাব পাৰিবা যে অ ময়ো এটা এনেকুৱাই ল'ৰা দেখোন
হয় হয় এ কিন্তু মানে কি কমে চ মই তোমাৰ মই তোমাৰ সংগীতৰ ফালৰ পৰা মানে কৈছো মানে জুবিন গাৰ্গে মানে যোনখিনি গান লিখিছে যিমানতটো অৰ্থ আছে আৰু ইমান এটা সুন্দৰ কণ্ঠত গাইছে মানে মই সেইটো ফেন মানে গম পাইছা নাই তাল তাই লগত মই ফেন নহয়
নাই নাই নাই মই মই সেইটোত সেইটো কথা ময় ক'ব জানো মই সেইজনক সন্মান কৰো সেইজনক বহুত গানে মোৰ হয়তো চবতকে মানে ভাল লগা গানটোৱে এ বিচাৰিবলৈ গ'লে সেইজই ওলাব কিন্তু তেওঁ মানে সেইজনতকেও এইজনক বেছি ভাল পাইছিলো কাণ আ এইজনৰ গান মই এ খুব বেছি তোমাৰ দুহেজাৰ বিশ বাই চনৰ মানে জুবিন গাৰ্গ গানেছি ভালকে শুনলৈ বি লৈচো কিন্তু কুসুম কৈলাছ তোমাৰ দুহেজাৰ চৈধ্য চনবা মানে
অ অ অ
আৰু মানে কেলে ভাল পাওঁ সেইজন মানুহৰ তুমি চাবা জুবিন গাৰ্গ জুবিন গাৰ্গ সেইটো বেয়া নহয় জুবিন গাৰ্গে বহুত কি বহুত মানে তেওঁ তত বহুত শব্দ আছে, বহুত গাঁথনি আছে, বহুত ছন্দ মিলাব পাৰে, কিন্তু চবৰে এটাই আজিৰ যুগত মানে অসমীয়া গানৰ পৃথিৱীখনত এনেকুৱা এটা হৈ গৈছে যে আজিৰ যুগত গানৰ বিষয়ে এটাই, মই তোমাক ভাল পাওঁ।
অহ' হয় বাৰু।
বুজি পাইছা নে।
বুজি পাইছো কথাটো। নহয় ঠিকে আছে, নহয় নহয় চবৰে নিজৰ নিজৰ চইচ থাকে মানে আৰু এতিয়া তুমি মানে কুসুম কৈলাশকে নিজৰ সৈতে মানে ৰিলেট কৰিব পাৰিছা হয় নহয়।
অহ' সেইটোৱে মানে সেই মানুহটোক এট কাৰণে ভাল লাগে কি জানা নাই। মই মানে কৈছো মোৰ মানে সেইটো মন আছে ভৱিষ্যতে মই যদি কেতিয়াবা কাম চানত কাম কৰো। মানে সেই তোমাক কথা এটা কৈছো তুমি বস্তুতটো হয় নহ ক'বা। জুবিন গাৰ্গেতো সেইটো বিষয়ে আঁতৰিওতো বহুত বিষয়ত গান গাই থৈছে, মানে তোমাৰ ধৰি লোৱা পলিটিক্সৰ ক্ষেত্ৰত ত'ত বা কিবা ক্ষেত্ৰত বা তোমাৰ পানীৰ ক্ষেত্ৰত কিবা তেনেকুৱা ধৰি লোৱা আমাৰ জাতিৰ ক্ষেত্ৰত।
হয় অহ, ভন্তি মই দাদা এজনৰ সৈতে কথা পাতি আছো তই কচোন।
কিন্তু মানে তোমাৰ এনেকুৱা হয় কথাটো। গম পাইছা নাই।
কোৱা তুমি কোৱা। মই শুনি আছো।
এ জুবিন গাৰ্গে মানে এনেকুৱা হয় যে তোমাৰ ধৰিলোৱা। না জাতিৰ বিষয়ে গান গাইছে অসমৰ বিষয়ে গান গাইছে কবাৰ বিষয়ে গান গাইছে মানে তেনেকে সেইটো হ'লে সেইটো তেওঁ গাইছে, বহুত খিনি গাইছে, যথেষ্ট খিনি গাইছে মানে তেওঁ। কিন্তু
অহ', অহ'।
তথাপিওঁ মানে এনেকুৱা এটা মানে বস্তু ত' আজিৰ যুগত যিখিনি মানে নতুনকে ওলাইছে এতিয়া ভূঞাহঁত হওঁক। তন্ময় শইকীয়ঁত হওঁক। কোনোবা হওঁক মই সেই প্ৰজন্মটোৰ কথা কৈছো তোমাৰ।
হয়, হয়। মানে হয়।
জুবিন গাৰ্গ হৈছে তোমাৰ নব্বৈ দশ ক্ষকৰ মানুহ তেওঁ এজন বেলেগ এটা প্ৰজন্মৰ মানুহ মই আমাৰ প্ৰজন্মটোৰ কথা কৈছো।
অহ' নহয় ঠিকে আছে, নহয় মানে কথাটো কি গম পাইছা নে নাই তুমি
যদি সেইবোৰ চব বাদ দিয়া, কিন্তু মানে এটা সময়ত কি হৈছিলে। অসমৰ সংস্কৃতিত মানে অসমীয়া এয়া গানতটো একেবাৰে নাইকিয়া হৈ গৈছিলে। বা যেতিয়া জুবিন গাৰ্গ আহিলে জ্যোতি জ্যোতিপ্ৰসাদে আগৰৱালা, বি বিষ্ণুপ্ৰসাদ ৰাভা ভূপেন হাজৰিকাৰ পাছতে মানে জুবিন গাৰ্গে এনেকুৱা এজন মানুহ যোনজনে আমাৰ অসমীয়া সংগীত জগত খন মানে দাঙি ধৰিলে আৰু মৰি যাবলৈ নিদিলে গম পাইছা নাই।
নিদি নিদিলে নিদিলে সেইটো সঁচা কথা। কিন্তু মানে সেইটো সেইটো বস্তু মই জুবিন গাৰ্গ মই, মোৰ তোমাৰ ৰুমত জুবিন গাৰ্গ এখন দুখন তিনিখন চাৰিখন পাঁচ ছয়খন সমান ফটো লাগি আছে। গম পোৱা নাই। কিন্তু মানে এ কি কৈছো মই তোমাৰ কথাটো, কিটো বুজাব বিচাৰিছো যে এতিয়া যিখিনি নতুনকে আহিছে তন্ময় শইকীয়া হওঁক। অভি মানে তোমাৰ ধৰি লোৱা, প্ৰবীন বৰা কোনোবা কোনোবা ধৰি লোৱা তোমাৰ, তেনেকে ন। বা ধৰি লোৱা চানি্ভূঞা সিহঁতি মানে সিহঁতৰ বিষয়ে অকল এটাই হৈ পৰিছে মই তোমাক ভাল পাওঁ। যে নাহিবা উভতি বুলি যদি দুশ গান এটা গাইছে সেইটোতো সোমাই পৰিছে যে মই তোমাক আগতে হ'লেও ভাল পাইছিলো এতিয়া তুমি নাহিবা উভতি।
মানে হয়, হয়। তুমি কোৱা কথাটো মই বুজি পাইছোঁ।
বিষয়টোয় এটাই কিন্তু মানে আগতে জুবিন গাৰ্গতে কি কাম কৰিছিলে জুবিন গাৰ্গতো প্ৰজন্মই জাতিৰ কাৰণে গান গাইছে দেশৰ কাৰণে গান গাইছে নিজৰ মাত ৰাতি কাৰণে গান গাইছে মাকৰ কাৰণে গান গাইছে কিবাৰ কাৰণে গান গাইছে আজিৰ যুগত সেইটো নাই। নাইকিয়া হৈ গৈছে মানে অকল এটাই হৈছে যে মই ছোৱালীজনী ভাল পাওঁ, বা মোৰ ছোৱালীজনী ভাল পাইছিলো মোক এৰি থৈ গ'ল।
হয় হয় কিন্তু মানে নহয়, নহয় মই মানে বৰ্তমান কথাটো তুমি ভবা চি- ন্তা ধাৰা দি মই নাই ভবা বা। তুমি, তুমি যোনটো দৃষ্টিৰে দিয়ে সংগীত জগতখন চাইছা মই সেইটো নাই চোৱা। মানে বৰ্তমান কি হৈ আছে মই নাই চোৱা দেই। কিন্তু জুবিন গাৰ্গে কি- কৰিলে মানে সেই কথা খিনি মোৰ মনত সোমাই গ'ল আৰু জুবিনৰ প্ৰতিটো গান মোৰ মানে মই কৈছো না মই পঢ়ি থাকিবলৈ মন যায় মানে জুবিনৰ গানতে শুই থাকিবলৈ মন যায় ইমানেই ধুনীয়া গাই। কি বুলি ক'ম আৰু আৰু কি গম পাইছা নাই? মানে জুবিন গাৰ নথকা হেঁতেন মানে আমাৰ অসমীয়া সংগীত জগতখন বহুত বেলেগ হৈ গ'ল হেঁতেন। গম পাইছা? সেইখন সময়ত পুৰা অপভংস হৈ গৈছিলে। পশ্চিমীয়া গান মানে আমাৰ মানুহে আ- কোৱালি লৈছিলে।
তাকে তাকে, তুমি জুবিন গাৰ্গৰ কেইটামান চাগে গান ন নাম শুনা নাই মই নাম কৈছ তুমি শুনিছা নাই ক'বা দেই।
কোৱা
উকা গানটো শুনিছা?
অহ 'শুনিলে নাই শুনা উকা এ মই জুবিনৰ বহুত আণ্ডাৰৰেটেড গানো শুনিছো গম পাইছা নাই? মই তুমি যেতিয়াবা হে, সেই অসীমত যাৰ শালখিবাটোতো সেইটো দেখোন এতিয়াও ওলাইে থাকে দেখোন সেইটো ইমান আণ্ডাৰৰেটেড নহয় ন'।
পিছত নিতাল নিশা?
নিতাল নিশা কেলে নাই শুনা। শুনিছো শুনিছো নিতাল নিশা আজি
মোৰ চবতকে কোনটো গান ভাল লাগে জানে নাই? মই যত মানে অকমান মানে মানুহতো শক্তিহে পোৱা যেন মানে অনুভৱ কৰোঁ তোমাৰ অ'মোৰ ৰণৰ তেজী ঘোৰা।
অ' গম পাইছো। অ' মইও শুনিছো ন। মই শুনিছো এ জুবিনৰ মানে মই তোমাৰ মানে এটা সময়ত তুমি যোনটো সময়ৰ পৰা কুচুম কৈলাশৰ মানে ফেন বুলি কলা ন'? মই মানে তেতিয়াৰ পৰাই জুবিন গাৰ্গকে শুনি আহিছো টো এটাই আমাৰ দাদাহঁতো মানে ইয়াত তোমাৰ জুবিন গাৰ্গে মানে চলে মানে গম পাই ছা নাই? আমাৰ ইয়াত ইয়াত ধৰিলোৱা এনেকুৱা যে কুচুম কৈলাছে বা নীল আকাছে গান এটা নতুনকে লিখিছে উলিয়াইছে হনে গানটো কিনো গাইছে আমি শুনিম কথাটো কিন্তু এনেই গান এটা লগা বুলি ক'লে জুবিন গাৰ্গৰকেইটা লাগিব কিন্তু কুম কৈলাসেনো কি গান গাইছে সেইটো শুনো। এনেকুৱা নহয় যে আমি তেওঁলোকক ইগনৰ কৰো, তেওঁলোকক অৱহেলা কৰো সেইটো নহয় কিন্তু এখেত মানে অনন্য বুজি পাইছা নাই?
গম পাইছো, গম পাই-
অ অনন্য হৈ থাকিবও। বৰ্তমান মই কোৱা নাই যে এতিয়া জুবিন গাৰ্গ গুচি যোৱাৰ পাছৰ পৰাই এতিয়া কাইলে পৰখিলে ওলাই আছে কা ককা দেউতা নাতি আৰু হাতী দুইখন। দেখিছা- নাই?
বাৰুদ টু ওলাই আছে।
অ 'তাত তোমাৰ যোনকেইটা গান চলিব তাত জুবিন গাৰ্গ নাই। জুবিন গাৰ্গ থাকোতে তুমি ৰত্না কৰলে চোৱা। ৰৈ ৰৈ বিনালে কথাটোতো নকওয়ে ৰত্না কৰলে চোৱা আৰু কেইখনমান তোমাৰ ডক্তৰ বেজবৰুৱা এইকেইখনত যে- তিয়া জুবিন গাৰ্গে কণ্ঠদান কৰিছিলে। তেতিয়া দেখিছিলা নাই গানখিনি কেনে- হিট বা চিনেমাখনে বৰ বেলেগ এটা ৰূপত গুচি গৈছিলে আগবাঢ়ি।
গম পাইছিলোঁ, গম পাইছোঁ। গম পাওঁ, গম পাওঁ।
তিটো মানে ধৰি ৰাখিব পৰা বৰ্তমান নাই বা ওলোৱা নাই গম পাইছা নাই?
গম পাইছো গম পাইছো সেইটো নাই সেইটো ওলোৱা নাইবাৰু সেইটো অসম্ভৱ। কুম কৈলাসত এনেকুৱা এটা মানহ মানে মই সিহঁতক এইটো কাৰণে ভাল পাওঁ। সিহঁ জুবিন গাৰ্গক তুমি কোৱা কেইটা কাৰণে মই সেইকেইটাৰ কাৰণে মই জুবিন গাৰ্গক ভাল পাওঁ কিন্তু মই কলাঁত ভাল লগ কাৰণ এটা হৈছে সিহঁতকেইটা বহুত মানে আমাৰ নিচিনা মানুহ। আৰু বিশেষকে সিহঁতি বহুত কষ্ট কৰি ওলাই আহা আৰু মানে সিহঁতি এনেকুৱা। মানে ইউনিক কে কাম কৰিব চাইছে মানে যিটো মানে আগবাহ হৈ আহিছে সেইটো নহয় মানে অকন বেলেগকে কৰিব চাইছে মানুহে ভাবে সেইখিনি ৰেপ। কিন্তু সেইখিনি ৰেপত নপৰে ৰেপ হৈছে এটা গোটেই সম্পূৰ্ণ গোটেইটো যিটো। মুখে মানে সুৰত নে গায়। ই গোৱাব হৈছে কথা কবিতা সেই কিছুমান গানত মানে ভাল লাগে এতিয়া যিটো ওচেং বুলি যে আছে। হোচেং গানটো শুনিছানে নাই মই সেটো তোমাৰ চৌশ চৌবিশ ঘ চৌবিশ ঘন্টা এটাই শুনিব পাৰিম মানে সেই তেনেকুৱা।
অ হয় ন নহয় নহ ময়ও কুসুম কৈলাশৰ গান ভাল পাওঁ। খালি মই এই তন্ময় শইকীয়া এই নাহিবা উভতি এই কিছুমান গান মানে মই শুনিব নিবিচাৰো গম পাইছা নাই কিছুমান কাৰণ আছে মোৰ মানে এক দুবাৰ শুনাৰ পিছত মানে কিবা মনত বৰ বেলেগকে ধৰে যে এইবোৰ কি শুনি আছো মানে ইমান চিঞৰি চিঞৰি নাই। আৰু মোৰ মানে এটা জীৱনত স সপোন এটা থাকি গ'ল কি গম পাইছানে এই জুবিন গাৰ্গ। মানে ষ্টেজ শ্ব' চোৱা আৰু জুবিনৰ একদম ওচৰৰ পৰা দেখা মোৰ সপোন এটা থাকি গ'ল আৰু সেই কথাটো মই ভাবিলে মানে এতিয়াও মনত কষ্ট পাওঁ। বহুত দুখ লাগি যায়।
গম পাইছো গম পাইছো। মই যেনিবা মিছাটো নকওঁ এবাৰে চাই পাইছো, সেইবাৰে মাৰো খাই পাইছো। পুলিচ পৰা উম, এবাৰেই চাই পাইছো আমাৰ সেইফালে।
অ' অ' আমাৰ ইয়াত হেৰি লখিমপুৰলৈ আগতে দাদাহঁত যায় প্ৰতি বছৰে আহে নহয় জুবিন। প্ৰতি বছৰে দাদা হত যায় তাৰ পিছতে মোক দাদাই লগো ধৰে কিন্তু। কি জুবিনৰ শ্ব' টো এনেকুৱা এটা চ' য'ত মানে সৰু ল'ৰা- লৰা ছোৱালী যাব নোৱাৰে এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈ যায়। সেকাৰণে মাহঁতে পঠিয়াবলৈও ভয় কৰে, আৰু যিহেতু লখিমপুৰ ইয়াৰ পৰা দূৰ। গতিকে ময়ো যাবলৈ ভয় কৰো। কিন্তু মই এই। বা এইকেইটা দিনত মানে আমি এতিয়া ডাঙৰ হলো ন আমি মই এতিয়া চাবলৈ গ'লো হেতেন ম। মই জাষ্ট এবছৰ এটা মানে মোৰ মিচ হৈ গ'ল জুবিন গাৰ্গক। মানে জুবিন গাৰ্গ এবছৰ জীয়াই থকাৰ মই শান্তি পালোহেতেন মানে চাবল পালোহেতেন অন্ততঃ।
তাকে তাকে বাকী। বাকী জুবিন গাৰ্গৰ এনেই বেছিকে ভাল লগা গানতো তেনেকে মানে চৌবিশ ঘন্টাই শুনি থাকিব পৰা। গান এটা হৈছে মোৰ জুবিন গাৰ্গে যিখন প্ৰথম অসমীয়া চিনেমাত গান গাইছিলে চিনেমাখনৰ নাম জাননে।
কি জানে জিয়ঞনে।
নহয় নহয় প্ৰথম যিখন চিনেমাত তেওঁ গান গাইছিলে ঊনৈছশ- তিৰান্নব্বৈ চনত। হিয়া দিয়া নিয়া হিয়া দিয়া নিয়া নহ'লে নহ'লে- পৰিচয়তটো নহ'লে পৰিচয়। হিয়াই সেই গানটো যে তাৰপা অ সেই গানটো মই চৌবিশ ঘণ্টাই সুনি থাকিব পাৰিম আৰু টা হাৰ্মিংটো। ৰেৰেৰে ত যে'
অ গম পাইছো মই আকৌ হেই তেনেকে ডিটেইলছত কথাটো নাজানো কিন্তু গানটো শুনিছো নহ'লে। পৰিচয় হিয়য়াৰে চিনাকি জানো মাথো হ'ব।
অ সেইটো এ তাত যি খিনি যিখিনি মানে তোমাৰ কলি আছে ন ভাল লাগে মানে যে তাত আছে ন লৰালি ঘাাটতে- তেখেততে উমলি থাকোঁতে অচিনা পাণচৈ লাগিলেহি।
অ আছে আছে।
মানে তোমাৰ ল'ৰালি। টো তোমাৰ প্ৰথমতে ল'ৰালি টো এ কেনেকে পাৰ কৰিছিলে সেইটো কয় তাৰ পিছ লৰালি টো কেনেকুৱা গ'ল স কয় তাৰপিছত লাষ্টত গৈ পেলাই লৰালিটো যে মই আকৌ বিচাৰো সেই কাহিনীটো কয় গে
উম উম গম পাইছো মানে এ জুবিন গাৰ্গৰ গানবোৰ অন্তৰ্ নিহিত কৰিব পাৰিলা মানে তোমাৰ